অ, কি কৰিছা?
অ, আছো, ঘৰতে আছো।
ভালনে।
ভালে ভালে তোমাৰ।
ভালে দিয়া খোৱা বোৱা হ'ল।
অ, খালোঁ, ইমান ৰ'দডাল ওলাইছে তাকে মানে
অ, এ আজি বহুত গৰম পৰিছে কালি অলপতো ঠাণ্ডা হ'ল আজি বহুত গৰম।
অ, বহুত গৰম পৰিছে ৰ'দটো যিমান ওলাইছ
অ, যি গৰম হৈছে, মানে ৰ'দটো যদি কমকে ওলাইছে মে বহুত গৰম ওলাই আহ গৰম উঠি আছে। গোপ গোপনী এটা মাৰি আছে।
হয় হয়।
কি খালা?
বাকী মই হেৰি কৰিলো তোমাৰ, ৰাতিপুৱা উঠি পানী এগিলাচ খাই লওঁ মই সদায়। কাৰণ পানী খালে তুম ভাল ন, স্বাস্থ্যৰ কাৰণে তোমাৰ কি হয় পানীটো খালে তোমাৰ কি হয় জানেনে? তুমি যদি খালী পেটত যদি ৰাতিপুৱা উঠি পানী এগিলাচ যদি খাই যদি দিলা
অ, লেট্ৰিনটো হয়।
উম, লেট্ৰিন টো হয় তাৰ পিছত তোমাৰ কি হয় পেটতো চাফা হয় আৰু তোমাৰ গেছৰ গেছ নহয় গেছ।
আৰু এনা হেৰিও পোৱা যায় দিয়া, শক্তিও পোৱা যায় দিয়া।
অ, শক্তিও পোৱা যায় হয়।
জব যে আমি ভাত, ভাত চাত খালেই যে হ'ব এইটো নহয় পানীও খাবা দু খাব লাগিব।
হয় হয়, তাকে ৰাতিপুৱা উঠি পানী এগিলাচ খালোঁ। খাই লৈ এতিয়া আকৌ, উ অলপ পিছত, মানে এতিয়া ভাত খাই দিম আৰু। চাহ তাহ, চাহ তাহ তেনেকে খোৱা নাই গৰম যে।
মইও চাহ খোৱা নাই, ৰাতিপুৱা জলপান কেইটামান খালোঁ। মিঠৈ দি পেলাই খালোঁ, মিঠৈ জ মিঠৈ আৰু ঘি দি পেলাই সেনেকে খালোঁ। এ চাহ হালে মানে গাটোত বেছ গৰম লাগি যায় যাবাচোন
অ হয় দা
উমহা হে
উম উম কতছ আহ দয়াা
মই ঘৰৰ ভিতৰতে আছো ক'ত বাহিৰত যামাই যি গৰম উঠিছে গৰম
উম তাকেইত অ হয় দিয়া বা ভাত এতিয়া কি দি খাম মানে তোমাৰ হেৰি পানী দিয়া ভাত খাম পিয়াজ তেল দি উম পিয়াজ তেল দি পানী দা বা খাম হয় হয় ভাবিছো ভাবিছো গছত বেঙেনা এটা লাগি আছে আমাৰ গছৰ তাৰে এটা ছিগি পেলাই পুৰি পেলাই অকমান অকমান চাটনি কৰি লও
পুৰি পুৰি খাবা বুজিছা এনেকুৱা গৰমত যে পুৰি পুৰা এ খাই ভাল লাগে এইটো ফ্ৰাই এ ভাজি যো লয় যে মচমচি সেনেকুৱাকে
নাই নাই নাই স ময়ো ভাল নাই বাৰু দেই মানুহবাক কেনেকে খাই তাত টষ্ট সে তেল তেলটো সদায় মানে কমাই খাব লাগে ন
নহ নহয় তুমি এনে এনে পিটিকাত তেল দি পেলাই খোৱা একো নহয় সেইটো উপকাৰ নকৰে কিন্তু তুমি যে এইয়া হেৰি সেই তেলতে যে আকৌ বস্তুটো ভ ভাজি লোৱা ন সেইটো বস্তু বেলেগ হৈ যায় ত সেইটোত পুৰা বহুত গেছ হয়
উম হয় দিয়া হয় দিয়া
বাকী হেৰি ভাল নহয়
ভালে ভালে ভালোল ভালে আছোগিয়া
অ ভালে ভালে
উম উ
তোমাৰ সেয়া আহ হা ক'তো মানে এই গৰমৰ পৰা ক'ত ওলাবা
অ অ হয় দিয়া
আমাৰ অ এই আমাৰ মেকুৰীটো যে মই যে কৈছিলো হেৰাই চীল বুলি
অ'আহিলে‌ নেকি?
অ'এই আহিছে চিঞৰি চিঞৰি আহিছে। গোটেই আহ আহ।
হৈ ৰাতিপুৱা নাহিলে। মানে, ৰাতিপুৱাহে এৰিছে তোমাৰ। ৰাতি নাহিলে ন, এই ৰাতি ইয়াত মেকুৰী সোমাইছে। ফুৰে ন।
এই নহয়-নহয় সি আহে, সি ৰাতি আমাৰ ঘৰতে শুই থাকে। বিচনাতে শুই থাকে।
অ
কিবা আছিল। কৰ'বাত গৈছিলে সি?
উম, ক'ৰবাত ফচিয়ে, ক'ৰবাত ফচিলে চাগে বিচাৰ। পিছদিনা খন লাষ্টত এৰি দিলে। উম, উম তাৰ পিছত তোমাৰ হেৰি হ'ল ন। অ, 'হেৰি তোমাৰ এইয়া। এই কি কম উম মানে। তোমাৰ এইয়া, পঢ়ি কৰি হৈছেনে নাই।
পঢ়ি কৰি মানে পঢ়ি আছোঁ, হৈছে আৰু।
অ' কিমান হৈছে?
ইমান হৈছে, মানে হেতু কিতিয়া কোনে গম পাম। মান এ মে--ম, বাইদেউ পঢ়োৱা খিনিতো হৈছে। কিন্তু চাৰচ। ছাৰহঁত ছাৰে পঢ়োৱাখিনি হোৱা নাই, আৰু অংকখিনিও মানে অলপ অ' দিগ মানে অসুবিধা হৈ আছে মোৰ।
মোৰোনো‌ চোন একেই, এতিয়া কিনো হয়, এতিয়া মানে
তাৰ মানে জোনজনী বাইদেউৱে পঢ়াইছে, হেইজনী বাইদেউ ভাল আছে।
অ
এই কিন্তু ছাৰে পঢ়োৱা খিনি ছাৰে মানে পঢ়া নাপালেই যে পঢ়াব নাপালেই।
অলপ দিগদাৰ হৈছে এইখিনি
অ, এইখিনি মানে অলপ বুজি পোৱা নাই, ছাৰে ডাইৰেক্ট হেৰিহে দিছে। নোৱে--ম কৰিম বহী বিলাক দি দিছে।
অ' হয় হয়।
যে, এতিয়া পঢ়িলে বুজি নাপাওঁ নহয়। বুজাই দিলে টো নিজে লিখিব পৰা যায়।
পৰীক্ষাৰ পিছত আৰু মে'এনে কৰ'বাত যোৱা ক'ৰবাত এইয়া হে'ৰি বনাইছা নেকি?
ক'ৰবাত যোৱা মানে যাব লাগিব এবাৰ। গুৱাহাটী, গুৱাহাটী, গুৱাহাটীৰ ফালে যাওঁ নেকি? যেনেকে, এই গৰমটো যিনেকুৱা যেনেকুৱা হৈছে। তাৰ মানে তুমি গৰমত কি ওলাই কৰি যাবা। বেলেগৰ ঘৰত তেনেকে থাকিব নোৱাৰে ন। তুমি নিজৰ ঘৰত যেনেকে শান্তিকে থাকিবা
হয় হয় তাকোন আৰু গৰম তাতো তোমাৰ আৰু গৰম
অ তাতো গৰম কিন্তু পাহাৰ ফালে অল ঠাণ্া দেই
অঁ পাহাৰৰ ওপৰত ঘৰ লাগিল
অ পাহাৰৰ ওপৰত ঠাণ্ডা হয় অলপ আমি যত যাম মানে তাত পাহাৰ ওপৰত হয়
অ ক তাত সেই েই বেয়া লাগে ন পাহাৰত পাহাৰ কাটি পেলাই যে ঘৰ যে বনাই মানুহবোৰে
অ এইটো আগৰ পৰাই আছে কি কৰিবা এতিয়া কিন্তু আগ আগতে যিমানখিনি মানুহ আগতে যিমান বিলাক মানুহে মানে ঘৰত ঘৰ বনালে সেইবিলাকক বাদ দি এতিয়া যোনবিলাক মানে নতুনকে আগ মানে বনাব লৈছে সেইবিলাকতক মান হেৰি কৰিব লাগে
হয় হয়
সেইখিনি ৰক্ষা কৰিব লাগে ন যিমান সিনি হ'লেইটো বাদ দিব লাগে
এ নহয় মানে তেনেকুৱা নিচিনা জেগাত তোমাৰ কি হয় এ এ তেনেকুৱা মানে ডাঙৰ চহৰবোৰত মানে কি হয় আমাৰ ইয়াৰ গাঁওৰ পৰা বহুত মানুহ যায় ন এইবিলাক চাবা তুমি তাত তোমাৰ এ য'ত স্থীয় লোকুমি তাত নাপাবাই চব মানে তমাৰ বেলেগ বেগৰ পৰা অ আহা উঠি অা মানুহ ভালে হয়
সেইটো হয়
উম
চব মানে চাকৰি সূত্ৰে যায় ন
উম উ চাকৰি সূত্ৰে যায় কিছুমানে কিবা কৰ্মা কৰ্ম সংস্থাপনৰ যোগে
অ এতিয়া মানে এতিয়া এতিয়া অ ব্যৱসায় মানে হে কিছুমানে কোম্পেনী কাম কৰিব যায় কোম্পানীত থাকে
উম কিন্তু সেনেকুৱা মানে কি জানানে চয় হয় কিছুমান মানে কি জানা কিছুমান কি জানানে মানে পাহৰিয়ে থাকিলো এতিয়া তুমি কোৱা হেল্ল'
নাই দিয়া হেল্ল'
অহ অ হয় হয়
কিছুমানে পঢ়িব যায় এতিয়া পঢ়িব বহুতেতো পঢ় হেল্ল'
হয় শুনি আছো শুনি আছো কৈ থাকা
অ এই কিছুমানে পঢ়িবৰ কাৰণে যায় এতিয়া পঢ়িবৰ কাৰণে জ্বলে তাত থাকিবই লাগিব ন দূৰ দূৰৰ পৰা যায়
হয় হয় বত তোমাৰ নেট তোমাৰ হেৰিটো প্ৰব্লেম হৈছে তোমাৰ মাততো শুনা নাই শুনা নাই অ সতিয়া শুনিছো
অ এ নেটটো বেয়া দিয়া আমাৰ এইফালে
উম উম বাকী দুপৰীয়া দুপৰীয়া কি চপা
জানো এতিয়া মায়ে কি বনাই আজি মানে
তোমাৰ মাতটো শুনা নাই মাতটো শুনা নাই মাতটো শুনা নাই
হেল্ল শুনিছা নে
হয় অ শুনিছো এতিয়া
অহ
ঠিকে আছে ন অ ইমান গৰম আৰু বাহিৰত যাবলৈ মন নাযায়
অ বাকী তোমালোকক কি বনাব এতিয়া
আমাৰ মানে মাইকে কৈছো টেঙা তৰকাৰী বনাব দিছো গৰমত টেঙা তৰকাৰী খাব মন গৈছে
অ অ সেইটো ভাল পেট চোচ
হয় আজিকালি আৰু টেঙা তৰকাৰী কি মানে বুজিয়ে নাপায়।
নাই খাই কিছুমানে দিয়া নকবা
হয় হয় হয় কিছুমানে খায় কিন্তু তোমাৰ মানে প্ৰায় ভাগ মানে আমাৰ গাঁৱৰ জেগাত খাই চহৰৰ জেগা মানুহবোৰে এইবিলাক নাপায় ন এইবোৰ বস্তু
এই চহৰৰ জেগাত মানে চহৰৰ যোনবিলাক মানে গাৱৰ পৰা গৈছে মানুহ বিলাক সেইবিলাকহতে খায় কিন্তু তাত অ তাত তাত যোনবিলাক মানে জন্ম হৈছে বা স্কুলত পঢ়িছে সেইবিলাক ল'ৰা ছোৱালী বিলাকনো নাখায়।
সেইটোহে ক'ব বিচাৰিছো ন
অহ
বাকী খবৰ খাতি ভাল আৰু
ভাল দিয়া তোমাৰ ভাল নহয় তোমাৰ পঢ়ি কিমান হৈছে গ
মোৰ হৈছে তোমাৰ প্ৰায়ভাগ হৈছে গৈ কিন্তু অলপ বাকী আছে সিখিনি আৰু এ এতিয়া কৰি আছো বাৰু এতিয়া আহ গা পা ধুই আকৌ পঢ়ি
মই পঢ়ি আছিলো তাকে বোলো খবৰটো লওঁ তুমি কেনেকে কি কৰিছা ন পৰীক্ষাত দিবা ন যদি ওচৰত পোৱা অলপ বিয়া কম মেলা কৰিবা আৰু
উম হয় হয় হয়
মানে এইবোৰ পেপ কুয়ে হেৰি প্ৰশ্ন কাকত কেনেকুৱাকে আহে বা
হয় সেইটো হয় বাৰু
আৰু এবাৰ বোলে বেছি ক়াৰা কৰিছিল বুলি কৈছে।
অহ অহ
হয়নেে
হ'ব নিজে যোনখিনি পাৰিম সেইখিনি লিখিম আৰু হয়